শুনিছোঁ - শুনিছোঁ। কি কৰি আছিলা?
এ এনে বহি আছিলোঁ। তুমি?
আছিলোঁ - আছিলোঁ এনে। বাকী আজি পুৱা কেতিয়া উঠিছা?
পুৱা বেছি সোনকালে উঠা নাই। দেৰিকে উঠিছোঁ। সাতটা মান বজাত উঠিছোঁ। তুমি
মইয়ো সেইখিনিতেই দিয়া সাতটা আঠটাৰ ভিতৰতে।
সোনকালে উঠিব লাগে-
হয় তাকে মই ভাবিছো সেইটোৰ বিষয়তে আজি এটা কথা পাতো মানে আজিৰ বিষয়টো তেনেকুৱাই যে পুৱা- উঠাৰ অভ্যাস -
আলোচনাটোৰ বিষয় ভাল কিন্তু এনে কোৱাচোন বুলি কলে মানে বিষয়টো বৰ সুন্দৰ আৰু পোৱা উঠাটো যিহেতু এটা ভাল অভ্যাস কিন্তু বহুতৰে মাজত নাই সেই নথকাৰ মাজত মইয়ো এজন মোৰো নাই আৰু কিন্তু আগতে আছিল হয়তো এই অভ্যাসটো মোৰ আছিল আগতে কিন্তু এতিয়া নোহোৱা হৈছে আৰু এই অভ্যাসে মানুহক স্বাস্থ্য বা স্বাস্থ্য হওক মন হওক বা জীৱনশৈলী উন্নত বহুত কৰে দেই আৰু পুৱা যিহেতুু বিহুত তাহ আৰু যোনটো শান্ত পৰিৱেশে মনক মানে সতেজ কৰি তোলে আৰু পুৱা উঠিলে দিনটোৰ কামো মানে সময়মতে মানে সম্পূৰ্ণ কৰিব পাৰি আৰু
হয় কিন্তু আমাৰ চহৰত থকা মানুহবোৰৰ এটা ধাৰণা যে এ কিনো কাম আছে। মানে আমি এনেকৈ ভাবি এই কিনো কাম আছে এতিয়া এতিয়া যে আমি যদি গাঁৱত থাকিলো হয় আমাৰ মনত জাগি থাকিলে হয় গৰু গৰু ছাগলী হাঁ পাৰ আদি এইবোৰ আছে গতিকে আমি সেইবোৰ সেইবোৰক আমি এতিয়া পথাৰত লগাব লাগিব আমি গৰু গৰুক দৰপ দিব লাগিব তেতিয়া আমাৰ এনেকুৱা মনৰ দায়িত্ব থাক গতিকে আমি ৰাতিপুৱা পাঁচতাতে উঠো কিন্তু চহৰত থকা মানুহবোৰে আকৌ এটা তাৰ তাৰ বিপৰীত চিন্তা ধাৰণা থাকে একোতো কাম নাই অকণমান দেৰিকৈ উঠিম লাহে লাহে কামবিলাক কৰিম তুমি তাৰ বিষয়ত কি কবা-
তাৰ বিষত মানে হয়তো আ চহৰ আৰু গাঁওৰ বিষয়ে কবলৈ গ'লে অ দুটাও জীৱন ধাৰণা একেবাৰে সম্পূৰ্ণ বি বিপৰত জীৱন ধাৰণা যিহেতু গাঁৱৰ মানুহ মানুহ বিলাকে ৰাতি গধূলি সোনকালে ভাত পানী খাই শুৱে আহ ৰা দুভাগ ৰাতিলৈ নাথাকে কিন্তু চহৰৰ মানুহ বিলাকে তাৰো ওলোতো যে গোটেই ৰাতি দু দুই তিনি বজালৈকে কাম কৰে কাম কৰি উঠি ভাত পানী খাই সেই দুই তিনি বজাত ৰাতি শুৱে ত' তেওঁলোকৰ কাৰণে সেই ৰাতিপুৱা উঠা কামটো দিগদাৰ হৈ পৰে আৰু গাঁৱৰ মানুহৰ কাৰণে সেইটো হয়তো সহজ হয় প এতিয়া হলেও তাৰ মাজতো গাঁৱতো কিছুমান এনেকুৱা লোক আছে যোন বিলাকে ৰাতি দুভাগ ৰাতিলৈ কাম কৰে বা চহৰতো এনেকুৱা লোক আছে যেনে সোনকালে শুৱে বা নিজৰ অভ্যাসটো অভ্যাসটো ভাল কৰি ৰাখ সেই আৰু সেনেকুৱা ধৰণৰ এতিয়াতো ক'ব নোৱাৰি যে অকল গাঁও বা চহৰৰ কথা ক'ব নোৱাৰি কিন্তু অভ্যাস
হয় আৰু আৰু মই কিছুমান ছাত্ৰ ছাত্ৰী দেখিবলৈ পাও আমি ছাত ছাত্ৰীসকলৰ মাজতে এনেকুৱা হয় যে আমি ৰাতি পঢ়ি ভাল পাওঁ সেইকাৰণে আমি গোটেই ৰাতিটো আমি উজাগৰে পঢ়ি - শুয়ে থাকিলো আৰু কিছুমান এনেকোৱা দেখাবলৈ পাও যে টোপনি লাগে তৎসত্ত্বেও তৎস্বত্ত্বেও টোপনিটো ৰখাবলৈ আমি কফি খাই কফি খাই আমি পঢ়ি থাকো তাৰ ফলত তাৰপা তাৰপৰা আমি টোপনি বেয়া হয় ৰাতিপুৱা সোনকালে উঠিব নোৱাৰো গোটেই দিনটো লছ যায়।
অ মানে এ এনেকুৱা মানে কি বুলি কম কাৰণ- মইও যিহেতুকে এগৰাকী ছাত্ৰী ত' ময়ো সেই আ গোটেই জীৱনতটো সেনেদৰে পাৰ কৰিছো মানে ধৰি লোৱা- ছাত্ৰ জীৱনত মই হয়তো সৰুতে যেনেকুৱা আছিলো আহ এতিয়া অকমান ডাঙৰ হোৱাৰ পৰা অলপ হয়তো- হৈছো আহ সৰুতে হয়তো আমাক মানে ধৰি লোৱা মা আমি যিহেতুকে স্কুলত আছিলো স্কুলত থাকোতে মাহঁতে কৈছে আচুয্য আচুয্য সকলেও কৈছিল যে ধৰ স্কুলত জা সোনকালে উঠ উঠিব লাগে আহ সোনকালে উঠি পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব লাগে নিজকে শান্ত মগজুত- পঢ়িলে ৰাতিপুৱা বিশুদ্ধ বতাহ ল'লে - এতিয়া মনটো আহ মানে পঢ়াৰ উপকাৰী হয় আৰু কিন্তু আহ- বৰ্তমান যি দেখিছো অ অ ধৰি লোৱা এতিয়া আমি যোনটো মোৰ বত বৰ্তমান বয়স মই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈ আছো বৰ্তমান মই হেই ৰা ৰাতিপুৱা যোনটো উঠাৰ অভ্যাস সেই অভ্যাসটো মোৰ নোহোৱা হৈছে কাৰণ মই ৰাতি পঢ়ো ৰাতি পঢ়ি এতিয়া হয়তো আমি বেছিকৈ ভাল পাওঁ আগতে ৰাতি সোনকালে শুইছিলো দেৰিকৈ অ দেৰিলৈ ৰাতি উ থকা নাছিলো ৰাতি কিন্তু আজিকালি সেই ডেৰিলৈ থাকো, কিন্তু মোৰ হিচাপত ৰাতি পঢ়াতকৈ ৰাতিপুৱা পঢ়ি যদি এবাৰ আমি আমি ৰাতি অলপমান দেৰিলৈকে পঢ়ি বেছি দেৰিলৈ নহয় অকনমান পঢ়ি যদি আমি ৰাতিপুৱা উঠি সেই বস্তুখিনি আকৌ অভ্যাস কৰো তেতিয়াহলে হয়তো আমি আমাৰ বেছি উপকাৰী হয় বুলি মই ভাবো।
হয় আৰু- আৰু তুমি যে ক'লা চহৰ মহানগৰত মানুহবোৰে দুটা, তিনটালৈকে ৰাতিকাম কৰে হয়, দুটা - তিন্তলৈকে কাম কৰা মানুহ আছে আজিলেগী -আজিকালি বিভিন্ন ধৰণৰ প্লেটফৰ্ম আছে ফ্লিপকাৰ্ট মিনিত ব্লিংকিট সেইবোৰ- সেইবোৰ মাৰি মাৰিব যায় মানুহ বিলাকে ৰাতি বাৰটা এটালে কে মাৰি থাকে আৰু মানুহবোৰেও আমাৰ কাষ্টমাৰ্চবোৰেও ৰাতিহে অৰ্ডাৰ দিয়ে, বেছিভাগ মই দেখিবলৈ পাওঁ। আৰু ছয়টাত আকৌ অফিচ খোলেই তুমি নিজে ভাবিছোৱা সেইবোৰ মানুহ ৰাতি ৰাতিটো তেনেদৰে ব্লিংকিত অফিচ বা ফ্লিপকাৰ্ত অফিচ ত থাকিলে পোৱা আকৌ ছয় তা বজাত সেই অফিচ টো অ অপেন হয়েই ত তেওঁলোকে নিজৰ স্বাস্থ্যটোক কেনেদৰে কষ্ট দিয়ে নহয় জানো?
অ বৰ দুখ লগা কথা যে ইমান কষ্টৰ ফলতো কিছুমান মানুহে দুখ দুখ দুবেলা দুমুঠি খাবলৈ নাপায় আৰু সেই কষ্টৰ কাৰণে বা সেই এসাঁজ ভাতৰ কাৰণে হয়তো মানুহে ইমান খিনি কষ্ট কৰি আছে। আৰু কবলৈ গ'লে সেনেকোৱাই দিয়াচোন আহ চবৰে এটা নিজৰ নিজৰ অভ্যাস থাকে বা নিজৰ -নিজৰ কথা থাকে অহ হয়তো কিছুমানে ৱা ৰাতিপুৱাই কাম কৰি ভাল পাইছে বা কিছুমানে গোটেই দিনটো বা কিছুমানে উপায় নাপায়ও সেই কাম খিনি কৰিব লগা হয় আৰু
হয় তোমাৰ এনে কোনখিনি কোনখিনি কোনখিনি সময় পঢ়িবলৈ প্ৰিয় আছিল ৰাতি ৰাতি সোনকালে গৈ ৰাতিপুৱা উঠি জল্দি পঢ়া সময়খিনি নে গোটেই ৰাতিটো ওজাগৰি থাকি পঢ়া সময়খিনি
অ', মই এতিয়াৰ কথা কবলৈ গ'লেতো মোৰ এতিয়া গোটেই ৰাতি উওজাগৰ থাকি পঢ়াৱে মই ভাবো। কাৰণ মই ৰাতিপুৱা উঠিব নোৱাৰোৱা। আৰু ৰাতিপুৱা যদি মই উঠো টোপনি -টোপনি ভাবটো মানে মোৰ মগজুত এতিয়াও লাগি থাকে। অ কিন্তু যেতিয়া সৰু আছিলো তেতিয়া হয়তো মানে পুৱাই উঠিছিলো ৰাতিপুৱাই উঠিছিলো পুৱা উঠি ব্যায়াম কৰিছিলো যোগাসন বা খোজ কাঢ়িবলৈ গৈছিলো অকমান আৰু সেইবিলাক কৰাৰ ফলত আমাৰ শৰীৰো সুস্থ আৰু সবল হৈ আছিল আৰু নিয়মীয়া ব্যায়াম কৰাৰ বিভিন্ন ন যুগৰ পৰা মানে -মানে ৰো বিভিন্ন ধৰণৰ ৰোগ যিবিলাক হয় আমাৰ তাৰ পৰা আমাক মানে আঁতৰ কৰি ৰাখিছিল তাৰ ফলত মানে ৰাতি আমি মানে আমাৰ শৰীৰ বিলাক সুস্থ হৈ আছিল আৰু মগজু এতিয়া মানে ৰাতিপুৱা আমাৰ অলপ মানে কাম কৰাত ভাল হৈছিল কিন্তু এতিয়া হয়তো নোৱাৰি আৰু কিন্তু মই মোৰ হিচাপত ৰাতিপুৱা উঠি জোনটো আমি পৰহো তেতিয়া হয়টো আমাৰ ধ্যান বা যোনবিলাক ধ্যান থাকে বা মগজুৰ যোনবিলাক কেপাচিটি থাকে আমাৰ আৰু গ্ৰহণ কৰিব পাৰে সেইবিলাক হয়তো বেছিকৈ থাকে।
হয়। আৰু মোৰ মতে মই ভাবোঁ যে আমি আমি দৈনন্দিন জীৱনত প্ৰত্যেক দিনাই আমি সাত ঘণ্টা খোৱাটো অতিকৈ প্ৰয়োজন তাতকৈ বেছি শুব নালাগে তাতকৈ বেছি শুলে আম আমাৰ আমাৰ উলটাহে হ'ব আমাৰ শৰীৰে আকৌ উল্টা কষ্টহে পাব যেন মই ভাবো মানে বেছি কয় নহয় অতিমাত্ৰা শ সকলোৰে বেয়া গতিকে মই ভাবোঁ মই ভাবোঁ যে অকণমান অকণমান অৰ্থাৎ সাত ঘণ্টা শোৱাখিনিয়ে যথেষ্ট আৰু তাৰ বিপৰীতে আমি আমাৰ গোটেইখিনি কাম আমি কভাৰ কৰিব পাৰো অৰ্থাৎ আমাৰ দৈনন্দিন জীৱনত যিখিনি কাম থাকে আমি আমি সাত আঠ ঘণ্টা শুইও বাকীখিনি সময়খিনিৰ ভিতৰত আমি দৈনন্দিন জীৱনত যিখিনি কাম থাকে আমি সম্পূৰ্ণ কৰিব পাৰোঁ
উম হয় আৰু মানে চাবা বৰ্তমানৰ সময়ত মানে মানে বহুতো যুৱক যুৱতীয়ে মানে ৰাতি দেৰিলৈ মবাইল বা টিভি বা সামাজিক মাধ্যম ব্যৱহাৰ কৰি ৰাতিপুৱা দেৰিলৈকে উঠে এ দেৰিকৈ উঠে আৰু এইবাসটো যিহেতুকে আমি কোৱাৰ দৰে স্বাস্থ্য বা পঢ়া শুনাত ক্ষতি কৰে সেইকাৰণে আমি হয় সোন সোনকালে শুব লাগে আৰু প্ৰতিদিনে মানে একে সময়তে উঠাৰ অভ্যাস কৰি তুলিব লাগে আৰু ৰাতিপুৱা উঠিলে সময় সত ব্যৱহাৰো কৰিব পাৰি অ ধৰিলা জিম যোৱা আজিকালি জিম যায় বহুতে বা ব্যায়াম কৰে তাৰ তাৰ পিছত আ যোগা কৰিব পাৰি, অধ্যয়ন কৰিব পাৰিবা বাগিচাৰ কাম সৰু সৰু সুৰা কামো আদিত সহজে সম্পন্ন কৰিব পাৰে আৰু- ৰাতিপুৱা উঠা আৰু এটা মানে উপকাৰিতা হৈছে যে ৰাতিপুৱাৰ সেই সূৰ্যৰ কোমল যোনটো পোহৰে শৰীৰত ভিটামিন ডি উৎপন্ন কৰে যিয়ে মানে ৰাজহাড়ৰ শক্ত- মানে আমাৰ হাড় শক্তিশালী কৰাত সহায় কৰে মানে সেইটো এটা মানে বহুত ডাঙৰ- উপকাৰিতা আমাৰ ৰাতিপুৱা উঠাৰ
হয় আমাৰ নিজৰ স্বাস্থ্যৰ বাবে ভাল এইখিনি বস্তু কিন্তু আমি হয়তো বৰ্তমান সময়ত সেইখিনি এৰি দিছোঁ আৰু- আমি যিহেতু আমি গোটেই ৰাতি আমি আমাৰ মোবাইলটো এৰিব নোৱাৰো। আমি মোবাইলটো এৰি নোৱাৰাৰ ফলত আমি এইখিনি- কাম মানে সেইখিনি কামক আমি ইগনৰ কৰাৰ নিচিনা হৈ পৰিছে।
উম একেবাৰে ঠিক কৈছা তুমি আহ হয়তো আমি ইগনৰ কৰিব নালাগে আমি কা ৰাতিপুৱাই উঠাৰ অভ্যাসে কৰিব লাগে যিটো ৰাতিপুৱা উঠাৰ অভ্যাসত আমি বহুত আগৰ পৰা শুনি আহিছো যে ৰাতিপুৱা উঠাৰ ফলত বহুত ভাল আৰু যিহেতু আমি জানো যে ৰাতিপুৱা, ৰাতিপুৱাৰ যোনটো আমাৰ মানে মনটো ভাল হৈ থাকে, বা ৰাতি কিবা ধৰি লোৱা ৰাতি কিবা এটা হৈ গ'ল বেয়া ঘটনা এটা হৈ গ'ল যিটো আমাৰ মাথাত হয়তো লাগি থাকে যাৰ ফলত আমাৰ চবতে ক্ষতি হব পাৰে আমি যিয়ে কৰি নাথাকোঁ কিয় পঢ়ো বা কিবা এখন লিখি আছোঁ ত'ত সেইবিলাকতো আমাক ক্ষতি কৰে আমাৰ মনোযোগটো ভংগ হ'ব পাৰে। কিন্তু আ এবাৰ শুই দিয়াৰ পিছত, এবাৰ টোপনিৰ পৰা উঠাৰ পিছত ৰাতিপুৱা আমি যিমান সোনকালে নুঠো কিয় চাৰিটা বজাত উঠো, উঠি কিনে যদি আমি সেই কথাটো নাভাবো, তেতিয়া আমাৰ মানে হয়তো মগজুত সেই কথাখিনি বেছিকৈ লাগি নাথাকে। কিন্তু ৰাতি যদি সেই কামটো আমি একেলগে কৰিবলৈ চেষ্টা চেষ্টা কৰো তেতিয়া মানে আমাৰ মগজুত বেছিকৈ লাগি থাকে মোৰ হিচাপত কৈছো দেই।
আৰু তুমি যে অলপ আগত ক'লা যে এতিয়া যে তোমাৰ যদি পতকে যদি ৰাতিপুৱা উঠিবলৈ চেষ্টা কৰো মোৰ মোৰ গোটেই দিনটোৰ কাৰণে গাতটো অকণমান বেয়া বেয়া লাগি থাকে বা টোপনি টোপনি ভাৱ এটা আহি থাকে হয় কিন্তু কিন্তু তুমি চাগে শুনলৈ পাইছা আজি আৰু প্ৰায় আমি শিক্ষকসকলৰ মুখৰ পৰা শুনিবলৈ এদিন কৰ, দুদিন কৰ, তিনিদিন কৰ। চাৰিদিন কৰা চাৰি দিনৰ পৰা অভ্যাস হৈ যাব। গতিকে মই ভাবোঁ কি, আমি কালিলৈ পৰা ৰাতিপুৱা আকৌ সোনকালে উঠা। আৰম্ভ দিওঁ কালি বেয়া লাগিব পৰহি অলপ বেয়া লাগিব আমি আকৌ অলপমান লাল চাহ খাই দিম আকৌ ঠিক লাগি যাব এনেক এনেকে আমি অভ্যাসটো আকৌ গঢ়ি তুলিব নোৱাৰো নে যেনেদৰে আমি সৰুতে আছিলো?
অ হয়তো আমি যদি ইচ্ছা কৰো গঢ়ি তুলিব পাৰো। যদি আমাৰ মানে মনত এটা দৃঢ় বিশ্বাস থাকে, যে আমি পাৰিম ত হয়তো আমি। পাৰো কিন্তু আমাৰ বৰ্তমান আমাৰ মন বিলাক এনেকুৱা হৈছে যে আমাৰ পৰীক্ষা আছে পৰীক্ষাৰ লগত আমি ৰাতিপুৱা উঠিম ৰাতি পঢ়িম ৰাতিও পঢ়িম ৰাতিপুৱাও পঢ়িম ত' সেইখিনি সময়তহে আমাৰ মাথাত আহে যে হয় আমি ৰাতিপুৱা উঠাৰ অভ্যাসটো গঢ়ি তুলিব লাগে কিন্তু যি পৰীক্ষা শেষ হ'ব সেই পৰীক্ষাৰ শেষ হোৱাৰ পিছতে আমাৰ হয়তো সেই কথাবিলাক মাথাৰ পৰা ওলাই যাব, আৰু আমি মানে সেইটোৰ পৰা মানে। আঁতৰি আহিম যে, এ। হ'ব ৰাতিপুৱাহে আৰু কালি নুঠিলেও হ'ব কালি যিহেতুকে পঢ়িব লগাই ত আমি নুঠো ত সেনেকুৱা ধৰণৰ। কিন্তু যদি আমি এতিয়া মানে মনত। তাৰ মানে দৃঢ়তা ৰাখো যে অ আমি উঠিম অ হয়তো আমি সেই অভ্যাসটো আকৌ আমি এবাৰ ঘূৰাই পাব আৰু আমাৰ সেই আগৰ দিনবোৰ, আগৰ আমাৰ সুস্থ-সবল শৰীৰবোৰ? বা আমাৰ যোনবিলাক আমাৰ কাম কৰা যোনবিলাক শক্তি আছিল দেহত সেইবিলাক হয়তো আমি আকৌ ঘুৰাই পাম। হ'ব পাৰু।
হয় আৰু তোমাৰ কেতিয়াবা এনেকুৱা হৈছে নে তোমাৰ ককা -আইতাৰ লগত তুমি আগতে ৰাতি পোৱা সৰুতে খুব ফুৰিব গৈছিলা, মানে। মই যেতিয়া মোৰ ককা-আইতা জীয়াই আছিলে এখন পৃথিৱীত তেতিয়া ককা- আইতাৰ লগত খুবেই ফুৰিব গৈছিলো। ৰাতিপুৱা। উঠি তেনেকুৱা কিছুমান অভ্যাস কৰি গঢ়ি তুলিছিলোঁ মই নিজে নিজৰ লগত।
অ অ আছে বাৰু এনেকুৱা গৈছিলো কিন্তু হয়তো এতিয়া যোৱা নাযায় সেইবিলাকত।
হয় হয়। বাৰু আজি বহুতখিনি তোমাৰ পৰা পুৱা উঠাৰ অভ্যাসৰ ওপৰত আলোচনা কৰি খুবেই ভাল লাগিল, এতিয়া কালিৰ। পৰা মই চেষ্টা চলাম।
অ' হয় হয় ময়ো চেষ্টা চলাম আজিলৈ আহিছো দেই।
দিয়া ধন্যবাদ।